কি কৰিছা?
এ আছো এনেই
অ চাহ খালা।
নাই খোৱা অকণ দেৰিকে খাম নিকিত নাই মানে টিউশচন গৈছা আইতাৰ লগত
আহ তুমি আৰু ভাইটি অকলে আছা। অ থিকেই আছে। অ আমাৰ ফালে পুৰা বানপানী অহলে পুৰা বানপানী অ আহিবা নেকি মিনি শ্বিলং তুমি মিনি শ্বিলং আহিব পাৰা তুমি
তুমি নাৰায়ণপুৰ যোৱা নে নেকি বহুত দিন চেণ্টাৰ ফালে।
নাই যোৱা অ কালি নে পৰহি গৈছিলো কালি ন পৰহি গৈছিলো তাৰ আগতে নাই পোৱা কালিনে পৰহি গৈছিলো এৰি কি বুলি কয় এ কিবা কামত গৈছিলো বেংক কামত কিন্তু টাউনলৈ যোৱা নাই আৰু জৰাবাৰী ফালে গৈছো
অ হেই নোলাই চাগে
এ পি এছ চিৰ কাৰণে খুব পঢ়িছো অ দেখাবই মোকতো এতিয়াতো আৰু মানে তাক খুব চেলেঞ্জিং হৈ গ'ল এইটো মানে কথাটো আগৰ যদিও অকমান কম আছিল
অ এতিয়াই কিন্তু দেখি
এতিয়া মানে সি কৰি দেখাবই মানে
সি বুলে নিউজত উঠি গ'ল বোলে
উম
এনেকা ছোৱালী এজনীৰ কাৰণে
একোডাল নহয় মত তাক একো কোৱা নাই সি নিজে হেৰি কৰিছে। তুমিতো জানাই ন? সেইটোৱে তোমালোকৰ ঘৰলে দেখিছিলে নাই যেনেকুৱাখন কৰিছিলে সেইদিনা
মই সেইদিনাখন ডাইৰেক্ট সোধা নাই তাৰ কাৰণে
তাকেই তুমিতো ডাইৰেক্ট সুধিছা তুমি ডাইৰেক্ট সুধাৰ পিছতো কেনেকুৱা কৰিছে দেখিছা নে নাই মানে অলপো ইণ্টাৰেষ্ট নাই একদম জিৰো ইণ্টাৰেষ্ট
সঁচাকে অ
হা
সঁচাকে বোলো মই সেইদিনাখন তাৰ কাৰণে ডাইৰেক্ট সুধিছো এ এইবোৰ মানুহৰ লগত থাকি বলে ভাল নালাগে দেই ইচ্ সেই মোৰ ল'ব যদি ভাল নালাগে ইণ্টষ্ট নিদিয়ে বাই গুৰুত্ব নিদেয়ে আজিলৈকে ব্লগ কৰি থৈ দিছে চবতে কালি মই কৈছো ভিডিঅ' কল এটা কৰ অ মানে ফোন কৰিছিলে ভিডিঅ' কল কৰ ক'ত কৰিছে জানা? ইনষ্টাৰ্ট কৰিছে মোক। এইকেইদিন গোটেই হেৰি ইয়াত এইকেইটাত ব্লক কৰি থৈ দিছে যে হেৰি কৰা নাই খোলা নাই নুখোলে এইকেইটা হেৰি ইনষ্টাত মোক কল কৰিছে ভাই
এনেকে ভাল নহয় গৌতমে এনেকোৱা নকৰিছিল দে হলেও তাৰ মানে এনেকুৱাতে দেখুৱাই থাকে মানে এই ক্ষেত্ৰত তাৰ মানে একো নাই তুমি ঘেনা দেখিছিলা ন তোমালোক
উম মই এৰিও নিদি- দিয়া হৈছে উম ৰাখিও নতুন
আ সেই তেনেকোৱাই একে চেম চেম সিও তেনেকুৱাই কৰিছিলে।
হা আমি সিদিনাখন পুৰা কাজিয়া চাজজিয়া কৰি তাৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰণ্ড আছে বুলি সি মোক কৈ পিনে কাজিয়া চুজা কৰি পিনে আ পুৰা মই কন্টেক্ট বন্ধ কৰি দিলো। কিমান কষ্ট হয় সেইটো গম পোৱাই মোক কলচোন নাই কৰা দিনটো ৰাতিটো মই এতিয়া ভাবিছো মোৰ মাথাত এইবোৰ নাহক আ- হি আছে যে মোৰ ইগনৰ কৰিছো এইখিনিঅম সেইদিনাখন আকৌ সি মোক ফোন কৰিছে ৰাতি দুটা তিনটা লৈকে কথা পাতিছে উম তাৰ পিছত যেতিয়া মোৰ কথা পাতিবা মন হৈ গ'ল ফোন কাটিব মন যে ফোনটো লগাই থৈ দিয়ে বোলে লগাই থৈ শুই গৈছে
হম
তাৰ পিছত আকৌ কিবা তাৰ পিছত আকৌ মানে সেইদিনাখন মই মানে হেৰি কিছলে লগ কৰিম বুলি কলো ন সিদিনা উ আ ক'লে ও কলে কৰিম বুলি কলে হা নাইতো মই সিফালে যাম নাইতো সি আহিব
অ
তাৰ পিছত হেৰি কি বুলি কয় সেইখিনি গল গ'ল তেনেকে গ'ল তাৰ পিছত পাছত আকৌ উম হ হেৰি ছেকেণ্ড দিনা আকৌ ফোন কৰিছে হা ছেকেণ্ড দিনা ফোন কৰি কৰি ভালকৈ প্ৰথমতে কথাই পাতিলে কথা পতাত ত পিছত যেতিয়া মোৰ আকৌ পাতিব মন মন যাবই ইমান দিন ভালকেই কথা পাতা নাই কিবা ফোনটো কৰি থাকিব তাৰ আকৌ নেট প্ৰৱ ব্লেম হৈছে বুলি কৈ ফোনটো কাটি সি খেল চাই আছে মই ছবাৰ মান কল কৰিছো ব্লক থকাৰ পাছতো নাই আচাত পাছ দিনা আকৌ কল কৰিছে মোক কালি আকৌ কল কৰিছে। খালি আকৌ পইচা খুজিবৰ কাৰণে ফোন কৰিছে হা। মানে তাৰ কাৰণে মানে মোৰ যেতিয়া প্ৰব্লেম পইচা প্ৰব্লেম সি মোক দিয়ে, মই তাক যেতিয়া লাগে মই দি মানে তেনেকে চলিলে বাও এ যেতিয়া মোক প্ৰব্লেম হয় সি মানে সদায় থাকে হা প্ৰব্লেম হয় কিন্তু মানে হেৰি কি বুলি পইচা খুজিবৰ কাৰণে ফোন কৰিছে তাপিছত কাটি থৈ দিলে তাপিছত ত মই দিলো তাপিছত আকৌ সি মোক ঘুৰাই দিলে সেইটা কথাতে আকৌ মই কলো ফোন এটা কৰ ত ফোন কৰিলে আছে কথা পাতিলো কথা পালতিলো কথা পা তেনেকে আৰু। তাৰ পিছত আকৌ সেই ভিডিঅ' কলটো কৰিব কলো সেই ভিডিঅ' কল কৰি পেলাই তেনেকে থৈ দিলো। তাৰ পিছত হে কৈ থৈ দিলো। নাই আকৌ দিনটো খবৰ খাতি না তে না যাব পাৰিছো মই আগলে না মানে নাযাওঁ বেলেগৰ লগতো তেনেকে নহয় বাট তেওঁ ন
উম এনেকুৱা বেয়া থাকিলে একেবাৰে থাক ভালকে থাক। নাথাকিলে যাগৈ থাকিলে বোলো একেবাৰে থাক ভালকে থাক নাথাকিলে যাগৈ এনেকুৱা
অ ৰে মানুহে কৈছে ইউনিভাৰ্চিটি লাইফত লাভ সেইটো আমাৰ তাত কেনেকুৱা কি কি চলি থাকে আমিতো কমচে কম তেনেকে নচলাওে নাইতো সি সি নাহে মই নাযাও আমিতো বছ ভালকে ৰুমতে আমি ইমান ভালকে হেৰি কৰি থাকো কেম্পাচত থাকো। আমি ইমান লগ নকৰো বহুত দিনৰ মূৰ মূৰত লগ কৰো লং ডিচ- ভালকে থাকিব পাৰি ন আমি আমাৰ ইউনিভাৰ্চিটিৰ নিচিনটো ইমানখিনি চিপকা চিপকিটো নহয় আমাৰ মাজত।
উম
ইউনিভাৰ্ছিটি টাইমটো ইঞ্জয় কৰ ভাই লভ লাইফটো ইঞ্জয় কৰ। তই কি ইমান খিনি সুমুৱাই আহি আছ?
নে ইউনিভাৰ্চিটি
অ কিন্ত এইবাৰ চেঞ্জ কৰিম বুলি কৈছে কি কৰে নাজানো পঢ়ি আছে অ বিদ তেতি খে কম্পিউটাৰ চাইন্ঞ্চৰ
কেতিয়া সোমাইছে সি পচি
অ পঁচিছত সোমাইছে অ চৌবিশত চৌবিশ সোমাইছে উম একবাৰ চেঞ্চ কৰিব পাৰি বুলি কৈছে পঢ়ি আছে মানে চেন্স কৰিব বোলে কৰিম বুলি কৈ সেইডালো কৰিবও পাৰে কিমান বে পঢ়ো বুলি ক'লে পঢ়িয়ে থাকে পঢ়িয়ে থাকে একো ফোন চোন নাচাই আমাৰ আকৌ ফোন পঢ়োঁ বুলি ক'লে এক ছেকেণ্ড ফোন আকৌ এইফালে ফোন
ফোনটো কাৰণে নোৱাৰো আমি জীৱনত উন্নতি হৈছে কেতিবা মানে ৰিগ ফ হয় ফোনটোৰ কাৰণেই হব
অ'সেই পঢ়ো বুলি কলে ফোন চোন অফ কৰি হলেও হেৰি কৰিহলেও পঢ়ি থাকে সেইটো হয় বাৰু তাৰ আকৌ লেপটপ আছে
সেইটোৱে আমাৰওতো আ নাই আমি আকৌ কম নহয় নহয় আমি ফোনতহে মানে বেছি
আহ সেই হু এইবাৰ যদি গুচি আছো কানেকচন খতম ভাল মানে ভাল আছিলে দেই ল'ৰাটো মানে শকত হলেও মানে মোৰ ভাল লাগিছিল ছিলে তেনেকুৱাটো এই নহয় কিছুমান ভাল নালাগে ন বেছি শকত হলে আৰু ইয়ে মানে অ থপোৰা থপোৰাটো মানে ভাল মানে সকটহলো তাৰ হেৰি হিচাপ হাইট হিচাপত অ হাইত হিচাপত মানে অকে আৰু মানে ভাল পাইছিলো ও হু ভাল লাগিছিল ব্ৰেক
তুমি আকৌ এটা কাম কৰা বুজিছা অবিনাশতে ধৰা আৰু
চিৱ মই মৰি মই অবিনাশক আন হেৰি কৰি দিলো নহয় আনফলৌ কৰি দিলো নালাগে মোৰ লাইফত আৰু হা
কেতিয়া কৰিলা আনফলৌ
এ হ'ল এসপ্তাহমান মোৰ নাই নাই কেতি কেতিয়াবাহে মেছেজ হেৰি কৰোঁ
মোৰ বাৰ্থডে দিনা উইচ কৰিছে দুইটাই
মোৰ চাহিল অ হৈছে ন মোৰ চাহিলৰ লগত কেজ কি হ'ল? চাহিলে মোক দেখিব নোৱাৰে নহয় চাই অবিনাশৰ লগত লেতো অকমান লবিনচৰ কথা নকয় বেছিকে হা চাহিলৰ কথাত তো অ মা তোৰ পয়েৰ কেইটা পয়েৰ কেই যা চাহিল বোলে মোৰ হাফ বয় ফ্ৰেণ্ড বোলে চাহিলৰ লগত একদম দেখিব নোৱাৰি মোক যে মোৰ যে মাজতে যে মই তোমাক কৈছিলো নাই চাহিল আৰু মোৰ যে কাজিয়া হৈছিলে বুলি যে মাতবোৰ লোৱা নাছিলো। কত আছিলো ন অ তাৰপিছত উম তাকো কৈছিলো আমাৰ যে মাত বোল নাই বুলি তেতিয়া সি নিশ্চিন্ত মনে আ মাটবুল নাই আৰু কথা পতা নাই এদিন ফোন কৰিলে মানে আমাৰ কাজিয়া হৈ আছিলে মানে তেতিয়া এদিন ফোন কৰিলে ফোন কৰো তেনে আৰু মোক বিজি পালে। অ বিজি নাই ব সি তোৰুকলাৰত চাইছিলে মোক বিজি থকা অ নাই কল দেখাই যে তোৰুকলাৰত তাৰপিছত মোক সুধিছে কাৰ লগত কথা পাতি আছিলি তই? মোক বস্তু পাতি আছিল তই কিয় লাগে তই ক'ত গম পালি? কৈছে, হেৰি কি বুলি কয় ত্ৰুকলা চাইছিলো তই কাৰ লগত বিজি থাকে মই কৈছো হেৰি এই চাহিলৰ লগত। তোৰ বোলে চাহিলৰ লগত বান বোলে নাছিলে।
সেই পাহি লগা হোষ্টেলতে থাকে নেকি?
এ নীলাচালত থাকে চাহিল কেইমাৰছ থাকে তাৰ পিছত মোক কৈছে হা তেনেকে আৰু ফোনটো কাটি থৈ দিলো নহয় কি পেনি গে আৰু হিচাপত লিখিছে মানে। তোৰ বোলে মিছা কথা চব পঢ কেইটাৰ লগত মোক মিছা কথা কৈ কৈ তই তোৰ মাত বোল নাই কাজিয়া হৈছে বুলি কৈ পিনে তই হেৰি কথা পাতি থাক। আল বাল বাল অ' মাক কি শুনিবা সেইটোও পৰি কাজিয়া কাজিয়া কোনটো কথা নহয় এদিন হা এদিন জীয়া ভৰালি গ'লো হা এচিয়া ভৰালি গ'লো ভৰালি উম ভৰলি জীয়া ভৰলি অ' জীয়া ভৰলি গ'লো গ'লো দুইটাই চাইকেল লৈ গ'লো আৰু তাৰ পিছত যে জান খুব ভালকে গৈছ। বহুত ভালকে টাইম স্পেণ্ড কৰিছো কথা পাতিছো। বহুত ধুনীয়া মমেণ্ট তেনে পানীৰ কথা পাতি আছো কথা পাতি আছো। দুইটাইম তাৰ পিছত টাইম বহুত হৈ গ'ল অহাৰ সময়ত টাইমো হৈ গ'ল আৰু অহা সময়ত আদিত্যয় যে
অহ
তে মোক ফোন কৰিলে নে সেই মাৰ সেইদিনাখন চিনিয়ৰ এটাই পাৰ্টি দিয়া কথা আছিলে।
আহ
দেহা আদিত্যাই মোক ফোন কৰিলে মই আৰু কি ফোনটো স্পকাৰত থৈ দিলো নহয়।
অ'
তই মানে এনেকে কথা ঐ তই আহিছ নাই? তোৰ কাৰণে ইয়াত ছবি ৰখি আছো। জল্দি আ কত আছ অ' আদিত্য বৰ্মন জল্দিয়া এনেকে কৈছে হা তাৰ পিছত মই কৈছো অ' হ'ব দে গৈ আছো গৈ আছো। তাৰপিছত তাৰ মাথা চুটি গ'ল নহয়। আঠা চটি গ'ল আৰু তাৰপিছত মাতা নাই। মোক মাত বুল কৰা নাই আৰু মই ভছো কিবা এটা হ'ল আৰু আ পছত স কৈছে যাওঁগে বল বল মোৰচুম বল বল যাওঁগে গোটেই ৰাস্তাটোত মাতবোল কৰা নাই সি মোক। আমি জীয়া ভৰলিৰ পৰা আহি লৈ ইউনিভাৰ্চিটি পালোগে। তে মাত বল নাই মই সুধিছো তো কিবা এটা হৈছে নেকি? মানে এনেকা তাৰপিছত নাই কোৱা নাই কোৱা নাই কোৱা। যেতিয়া এসপ্তাহ মানৰ পাছত হা তেতিয়া মানে দু দু দু দিনৰ পাছত ভাল হৈ গ'ল আৰু সেইটো এসপ্তাহৰ পাছত মোক শুনাইছে নহয়
সেইটো কথা।
অ' তোৰ বোলে মোৰ লগত থকা টাইমতো হেৰি কি বুলি কয় তোৰ উ লগৰ তোৰ ফোন আহে তোক ইমান দম দি কয় তোৰ ইমান মানে কোন হয় তোৰ তোক তেনেকে ইমান হেৰি মানে অধিকাৰ দি কবলে উ তোৰ লগত মোৰ লগত থকা টাইমত লগৰবোৰ ফোন আহে। তোৰ লগৰবোৰ ইম্পৰ্টেণ্ট মোত কে হু হু লগৰবোৰক বেছি ইম্পৰ্টেন্ট গুৰুত্ব দিয়ে অ' মা মছ মই গম পাইছিলো। বাৰু এইটো যে তোৰ যে লাগি আছিলে বুলিব তইতো কোৱা নাছিলি। আজি আজি কৈ দিলি আৰু মানে সেইদিনাখন। কিবা এটা কথাত খং উঠিছিল। তেটো কৈ দিলে আৰু সেইবোৰ কথাও মই কিমান হাৰ্ট হৈছো। ত ত তাই মোক হাৰ্ট কৰাটো লগৰ বোৰৰ কাৰণে মোতকে বেছি তোৰ লগৰ বোৰক ইম্পৰ্টেন্স দিব লাগে। এ দিয় তই
উম
হয় বাৰু মই সিহঁতক বাদ দি লগৰ কেইটাক আমাৰ লগৰ কেইটা তাক ইম্পৰ্টেন দিও বা কি কৰিলো।
উম উম
যেতিয়া ই নাছিলে সিহঁতিতো সিহঁতিও মোৰ লগত নাছিলে যেতিয়া সিহঁতি নাছিলে তেতিয়া ই আৰু আকৌ মোৰ লগত আছিলে যেতিয়া মই পুৰা কান্দি আছো। কিন্তু দিনে ৰাতিয়ে ইহতৰ পৰা অ - অ। মই মানে সেইদিনাখন কি হ'ল জানা আমাৰ যে মই যেতিয়া সিহতৰ লগত কাজিয়া লাগিছো কাজিয়া লগাৰ দিনা মই ৰুমত গৈ কান্দি আছোগে উম, প্ৰথম উম, কান্দি আছোে তাৰপাছত সি মোক ফোন কৰিলে, তাৰিছত মই একদম পুৰা নৰ্মেল হৈ পিনে মানে বহুত ধৰ্য ধৰি সেইবুলি মানে কি কম আৰু ন আকৌ কব যে পেন - পেনে শুনাই থাকো কিবা কিবি তাৰপিছত মোৰ ইপিনে ক'লো তাৰপিছত সি কলে মই খেল খেলিব যাও ব